এ ভাত বনাইছো
অ কি কি বনাইছো
ভাত বনাইছো মানে আজি দিনত মাছ বনাইছিলো মাছৰ জোল আছে
অ
মাছ এটাই মাছ জিলে আছেই তাৰপিছত মাংস আনিলে আকৌ মাংস বনাইছো এতিয়া
অ মাংস কি মাংস আনিছে
আম মংকস এটাই মাংকনেে
উম কি
ব্ৰইলাৰ
এ ছাগল লউল নাখায়
খাই মানে ছাগলীটোতকৈ মানে ব্ৰইলাৰটো বেছি চলে আৰু
অ আমাৰ আকৌ আজি ছাগলী অকণ আনিলে মায়ে তাতে লাগিয় আছে
অ দুপৰীয়া হা
ভাওনা হৈ গৈছিলে যে তাকে মানে পুৰা বিচনাখন পুৰা খেঁচৰ মেচৰ শুই আছে মেকাপেৰে সেয়া ঠিক ঠিকান কৰিলো বস্তু বিলাক সামৰিলো আকৌ সাৰিলো পুচিলো সেইবিলাক ঠিক ঠিকান কৰ গ'ল গোটেই এ সন্ধিয়া দাল
কালি শাৰীখন পিন্ধোৱা হল নে নাই
অ ভাল ভাল হৈছে
দেখিছ মই জানো তো মোক কলেই হল
আমাৰ এইফালে কোন মায়েও নাজানে ময়ো নাজানো বাও নাজানে।
শাৰীখন পিন্ধিবলৈ বেছিয়ে সহজ, হয় নহয় নহ- পিন্ধিব জনা মানুহৰ কাৰণে বেছি সহজ । কাৰণ কিয়? এ এটা পাকতে হৈ যায় ন।
সেইটোৱে
হয় ন হেতি এটা পাকতে হৈ যায় যে সহজ কিন্তু নজনা মানুহে। কঠিন আৰু
অহ
মই মই পতক্কতে পাৰো আৰু মই নিজে পিন্ধিলেতো আৰু পুটুকতে হৈ যায়
অ আমাৰ কেতিয়াও নিপিন্ধে যে মাৰ নাইয়ে শাৰি
আগতে মই বেছিভাগ শাৰীয়েই পিন্ধিছিলোঁ
অ তাত
তচ দিনত মাছ বনালো মাছে মাছ তো হেৰি কৰিছো বিলাহীয়ে পিয়াঁজে আদা নহৰু চব ভাজি পেলাইছো ভাজি পেলাই সেইখিনি আকৌ মিক্সিত মাৰিছো
অ
ভাজি লৈ মিক্সিত মাৰি আকৌ সেইখিনি ভাজ হেৰি তেলত ভাজিছো মছলা চছলা দি। মছলা চছলা দি ভাজিছো তাৰ পিছত মাছটো দি দিছো। আলু মানে বেছি দিয়া নাই এটা এটা নে দুটা দিছো। মানে আলুটো জোল খিনি অকণমানে হেৰি হ'বৰ কাৰণে দিছো আৰু, বেছিকে দিয়া নাই তেনেকে বানাইছো তেনেকে বনালে যে গোন্ধটো বৰ ধুনীয়া ওলাই।
এ আমাৰ আকৌ জানো কেনেকে বনাই প্ৰথমতে আক- অ মায়ে জানো মেৰিটেত কৰি আছে নেকি মাংসটো তাপিছত আৰু, ভাত ডাইৰেক্ট ভাজিব নেকি ডাইৰেক্ট ভাজি পেলাই হুঁচেল দি দিব।
অ নহয় মাংসটো হলে তেনেকেই পাৰি এই মাছটো বনালে যে, মাছতো বনালে তেনেকে বনাব লাগে।
উম
বিলাহী খিনি অ মই টেঙাকো বনাইছো বিলাহীটো সৰুকৈ দিছো। দাৰিটো ডাঙৰ ডাঙৰ ক- ফালিছোঁ ফালি পেলাই তেলত আদা নহৰু পিঁয়াজ বিলাহী গোটেইখিনি একেলগে হেৰি কৰি পেলাইছো ভাজি পেলাইছো ভাজি পেলাই ঠাণ্ডা কৰি আকৌ মিক্সিত পিচিছো। মিক্সিত পিচি তাৰ পিছত, তাত আকৌ হেৰি তেলত ভাজিছো মছলা মছলা দি ভাজি তাৰ পাছত মাছটো দিছো। ইমান পনীয়া কৰা নাই তাৰমানে অকমান হেৰিকৈ বনাইছো আৰু,
এ আমাৰ আকৌ মাছ খোৱাই নাই। আমাৰ এই ভাওনাত বোলে খাব নাপায় উম মানে ভকত এটাই কলে। ভাৱৰীয়া মানুহে আ মানে আপোনাৰ তেল দিয়া খাব নাপাই যে সেইকাৰণে মানে আপোনাৰ সিজুৱাই খাই । হে লোৱা তাৰপিছত আৰু উম তাৰপিছত আৰু খালো উম। উম
সেইকাৰণে খাবলৈ নিদিয়ে নাম আজি পাৰ আৰু এতিয়া নামঘৰৰ ভিতৰত যোৱাৰ কাৰণে খাব নিদিয়ে মানে নামঘৰ ভিতৰত মাছ মাংস খাই পেলাই সোমাবলে ভাল নালাগে ন।
অহ
ইয়াৰ লগলে জানো আমি মাছ মাংস খাই যাওঁ। এৰি থৈ যাওঁ এ। নাখাওঁ ন, সেইকাৰণে খাব নিদিয়ে। কালি ভাওনা ভালে হৈছে।
গৈছিলা ন কেইজন আহিলে ।
ধুনিয়া হৈছে ভাওনা গোটেই খিনি। মাউৰিয়াই ভাল লাগিছে চাই ।
অ লাষ্টলৈকে থাকিছেনে আপুনি।
পতককে মানে মই হেৰি এই আঢ়ৈতাত আহিছো ।
অ আঢ়ৈতাত আহিছে ন।
তাত আহিলো মানে নাহিলো হয় ময়ো মানে খুড়াই কলে কামলৈ যাম বুলি কলে । মই বোলো কামলৈ যাব যেতিয়া মই গুচি যাওঁ নহ'লে মই যদি ইয়াত থাকো কামলে নাযাব আহিলো কামলে নগলেই এনেই আহিলো মই।
এ আপুনি নহলে নাযায় নেকি?
হেৰি ম নহয় মই যদি তাতে যদি থাকো তেতিয়া সে কাম অ কাম খতি হব বোলে অ মই চাই আছো সিও চাই থাকিব । মই তাৰ কাৰণে গুচি আহিলো আকৌ সিয়ে নগলে কামলে।
উম ক'ত কাম কৰি আছে?
টাউনত
অহ আচ্ছা
সেইকাৰণে মই শুই থকা হয় মই সেইকাৰণে নোযোৱা কাৰণে সুধিলো ৰাতিপুৱা নাযাওঁ বুলি কলে যে দহটা বজাত শোৱাৰ পৰা উঠিছো।
এৰা মই আকৌ বাৰটা নে এটা বজাত উঠিছো ইমান। টোপনি ধৰি আছে এতিয়াও ধৰি আছো টোপনি মানে টোপনিটো ভালকে পুৰাই হোৱা নাই।
এই দুদিনক টোপনি খতি হয় নাই ধেমালি নেকি ।
উম ডেজো দি থৈ আহিলো নহলে আকৌ ফোন কৰি পেলাই মাথা কামুৰি থাকিব ।
এয়া ভা ভাৱৰীয়া ড্ৰেছ বিলাক সেইটোয়ে ভাৱৰীয়া ড্ৰেছ বিলাক । আকৌ আনিলে আকৌ দি থৈ আহিলে ফোন মাৰি থাকে ন দুবাৰ তিনিবাৰকে ।
ফুল মাৰি থাকিব আক ভাড়াটো বেছি।
অ ভাড়াটোও বেছি লব। সেইকাৰণে বোলো দি থওঁগে অ। তাৰপিছ মানে এ।
হুম।
এই মানে ভাৱৰীয়া ড্ৰেছটো দিব গৈছে যে তাৰপিছত মানে । দেতা জনে ক কৈছে আৰু ইমান ইমানহে হয় মানে মই কমাই দিলো যে মই কৈছো। দেতাই দিব আৰু পিছত মিলাই তাৰ পিছত মানে জানিছে আৰু দেতাই নিদিয়ে বোলি এ হ'ব দে তেনেহ'ল দেতাই দি । দিব যদি আৰু।
দুইটা মিলাই কিমান ললে।
দুইটা মিলাই পাঁচশ ।
অ নমনা দুই দিনৰ মিলাই আৰু।
উম।
ঠিকে আছে আৰু ইয়াতকৈ বেছি লব লগীয়া নাই আৰু। ন জোখৰটোয়ে লৈছে ঠিকে লৈছে। দিনৰ এদিনৰ নহয় নহয় আৰু ইমান হেৰি হেভি দেছো নহয় নহয় । যোনটো কৃষ্ণৰ ডেশ ন সেইটোহে হেবি ন সেইটো অকণ বেছিকৈ ল'ব পাৰে বাৰু। এনেই এইখিনি ঠিকে আছে।
উ আমাৰ গাঁও যে কৃষ্ণ নাছিছিলে তাই ক'পা লৈছে জানো ।
অহ।
তাই এনে বাজু চাজু এ দাদাৰ পৰাই লৈছে। কিন্তু বাকী ড্ৰেছ। জানো কপ লৈছে কাৰণ ড্ৰেজজোটো তাইলৈ ডাঙৰ হৈছিলে চাগে সিদিনাখন ।
অ দেশযোৰটো ডাঙৰ ডাঙৰ হব যোনতটো আগতে কৃষ্ণা আছিলে তাৰ ডেছযোৰটো । ষ্টাইলত ডাঙৰ নহ'ব নহয়।
উম।
আনিছেগৈ চাগে তাই। সৰিয়াপা আকৌ তাপা। আনিছে চাগে মই হেৰি চালো বাৰু । ভাল ভালকে চালো কিন্তু লাষ্টলৈকে থাকিবলৈ মন আছিলে । তাৰপাছত হেৰিয়ে । এয়া অ ৰাতিপুৱা মানুহ এজনীয়ে ফোন কৰিছিলে মোলৈ । ফোন কৰি পেলাই হেৰি অ সুধিছে কি ভাওনা আছিলে নামটো কি । মোৰচো বা মই নাম নজনাকৈ ভাওনা চাই শেষ কৰি আহিলো । নাম-নাম নজনাকৈ ভাওনা চাই শেষ কৰি আহিলো নাম কেতিয়াবা নাজানো ।
চাগে অহা এবছৰৰ কাৰনেে গ'ল আৰু আকৌ অহা বছৰ । চল আহিব ।
কিন্তু ভাওনাখন চাই কিয় ভাল লাগিছে জান জানে ।
হুম ।
ভাওনাখন ৰাসৰ নিচিনা লাগিছে ।
অহ ।
নিচিনা লগা নাই ভাওনাটো হলে মানে কি মানুহৰ বোৰ লাগি যায় কিন্তু এতিয়া এ। ৰা ভাওনাখন এনেকুৱা লাগিছে ৰাস চোৱাৰ নিচা লাগিছে কিয় কাৰণ কৃষ্ণইে কৃষ্ণৰ লগ লগত ৰাধা নচনা নচা হিচাপে নিচিনাকৈ এজনী দি দিছে আকৌ মাজে মাজে ধৰ । এ ফটোৱাটো ওলাই ওলাইছে। সেইটো কাৰণে ভাল লাগিছে এনেইতো ভাওনা হলে যে বৰিং লাগি যায়।
বাহিৰত পাতিব লাগিছিলে বাহিৰত পতা হয় আৰু ভাল লাগিল।
উম বাহিৰত পতা মানে ভাল লাগিলে হয় কি বাহিৰত পাতিলো হয়। যদি সেই হেৰি অভিমান্যু বত চিনেমাখন যদি কি ভাওনাখন যদি পাতিলে হয়। তেতিয়া কৰিলে হয় অভিমান্যু আহ নাট। পাতে এবাৰ পাতিলে যে সেইখন বহুত ডাঙৰ ভাওনা। আৰু তাত হেৰিও লাগে। দুদিনেই চলিছে কিন্তু মানে ডাঙৰ আৰু ভাউৰীয়াও ধেৰ লাগে কিন্তু ভাওনাখন বহুত ভাল লাগে। চাই।
আহ সেইটো হয়। এ দাদা হৈছিলে নেকি ন অভিমন্যু ।
বহুত ধুনীয়া কৰিছে সি আৰু মানে ধুনীয়া পাঠ কৰিছে সি । মানে চাই অ মানে চাই পেলাই তাক। কাৰণে ভাওনাখন ভাল লাগিছে সি মানে গোটেই ভাওনাখনত তাৰে মূল কেৰেক্টাৰটোত। তাৰেই ন।
আহ ।
সেইকাৰণে চাই ভাল লাগিছে ।
এ আমি তেতিয়া সৰু-সৰু
সৰু-সৰু
উম
সেইখন ভাওনা পাতে
তাৰ তেতিয়া বিশ মান চলি আছিল নেকি
অ-অ তেনেকুৱাই হব উম কিন্তু সি বেছি ডাঙ ভাওনাই কিন্তু সি মানে ভাওনাত ভাও লৈ-লৈ তাৰ এটা হেৰি হৈ গ'ল যে
অ অহাবাৰ পৰা নলও বুলিহে কৈছে দেখোন
কিয়
নাজানোঁ । এইবাৰেই লাষ্ট বোলে । সেইটোয়েই কাম ।এতিয়া সংসাৰখনো হ'ল ন'
ওঁ । ভাওনাত ভাও লৈ থাকিলে তা সংসাৰৰ কথা আছে । কামৰ কথা আছে আৰু কাম কৰি আহি ভাগৰ লাগি ছিলে । মানে এইবিলাক কব নোৱাৰেটো
অঁ, সেইটো হ'য় । গোটেই দিনদাল খাটি খাটি আকৌ ৰেষ্টুৰেণ্টত গৈ অ ঘৰলে আহি পেলাই আকৌ নামঘৰ যা
সেইকাৰণে এলাহ কৰে কৰিবলৈ ।
এ ভে--সি বুলিয়ে নহয়, বেলেগ মানুহ হ লেও ভাগৰ লাগিব অও।
লাগিবই ভাগৰ আৰু বিশেষকৈ আ এইবাৰ যিটো গৰম পেলাইছে । সেই গৰমটোত যে মানুহে এয়া ড্ৰেছ পিন্ধি ভাওনা- ভাও কৰিবলৈ মানুহে, বহুত মানুহে ভয়
এ নোৱাৰে, নোৱাৰে আমাৰ সেইদিনা খন, যোৱা পৰহি একদম কাপোৰ পিন্ধি, ঘাম বৈ গৈছেগে কাপোৰৰ মাজেৰে । ব্লাউজটো খুলি পেলাই চেপিছোঁ, গোটেই পানী ওলাই গৈছে একদম । ইমানে মানে, ঘামিছোঁ । ইমান ভাৰি- ভাৰি কাপোৰ এক মানে, হাৱা নোসোমাই কোনো ফালপা ।
সেইটোৱেটো সেয়া ড্ৰেছ পিন্ধি, এয়া গৰমত ভাওনা কৰাটো আ মুখৰ কথা নহ'য়, হ'য়নে? ভাওৰীয়া বিলাকক কম কষ্ট নে?
সেইটোৱে, মানুহ বিলাকে উঠি উঠি গুচি যায় । হেঁতে বহিবহে লাগে খালি । মানুহ নহ'লে কি ভাওনা কৰিব আৰু
তাকে, সেইয়ে সিয়ে কালি মানে, আ--এ ক কৈছো আমি যদি ভাওনাখন নাচাওঁ । আজি মানে, ওচৰৰ মানুহখিনিয়ে ক'লে আও, ভাওনা চাবলৈ গৈছিলি? মই কৈছো, 'অঁ গৈছোঁ '। কৈছে অঁ, কৈ হেৰি, মই কৈছো আপুনি নিজে ও চৰ চবেই গৈছে আৰু ভাওনাখন বা চাবই লাগিব আও আৰু যদি ভাওনাখন পাতিছে আমি যদি নাচাওঁ তেতিয়া হ'লে ভাওনাখন কোনে চাব? আমি যদি নাচাওঁ, কোনেও যদি নাচাই, ভাওনাখন পাতিছে কিয়? ৰাইজৰ হেইটো ভাৰ্‌ দি নাম গোৱা ভাওনা বুলি পতাৰ এটা মানুহৰ, হেঁতৰ এটা হেৰি আছে । সেইকাৰণে পাতিছে। প্ৰত্যেক বছৰে পতা সেইটো নিয়ম ।সেইটো নিয়ম কৰি পাতিছে পা তাতে কোনোবাই চাই, নাচাই সেইটো নিজৰ কথা । কিন্তু আমি গৈছোঁ, আমি যাবই লাগিব ।তেনেকে
ঠিকেই কৈছে ।
এতিয়া, বা-মানুহ গাঁৱৰ মানুহখিনিৰ কাৰণে পাতিছে। গাঁৱৰ মানুহখিন যদি নাহে, বাহিৰা মানুহ এনে অকমান চাই গুচি গৈছে বেলেগ কথা । গাঁৱৰ মানুহ খিনি থাকিবই লাগিব ।
অঁ, গাঁৱৰ মানুহ খিনিও উঠি উঠি গুচি গৈছে । তাত নায়েই মানে, কালি লাষ্টলৈকে মানুহে নাই ।
নহয় ।এতিয়া কিছুমান মানুহে মানে বেছি কৰে। এ নেচাওঁ ভাওনা নাচাওঁ, চবৰে গৰম আছে, কাৰনো গৰম নাই। আমাৰো গৰম আছে ।হোঁ আমাত্‌ কৈ যে যোনখিনি ভাওৰীয়াই ভাওদিছে সিহঁতৰ বেছি গৰম ।
উম, বাঃ ধেমালি নেকি, এইবিলাক কাপোৰ পিন্ধি
সিহঁতে কিছুমান মানুহ আছে ন'। উম, এ ভিতৰত ফেন নাই ন'?
আমাৰ য'ত, আমাৰ ৰাজ্যত তাত ফেন নাই ।
বাহিৰৰ ফেন খিনিও ইমান ঠিক নহয় । বাহিৰৰ ফেনিখিনি যে এতিয়া হেৰি, চলিছে। ঘেটেক ঘেটেক ঘেটেক ঘেটেক লাগি গৈছে হেৰিয়াত।এয়া টিঙৰ ওপৰত । মানুহ উঠি উঠি গৈছে । ভয়তে ডিঙি, ফেন তলত পৰি যায় বুলি ।
উম।
প্ৰত্যকেইখন ফে তেনেক তল লাগি দে ।
এ ৰাম।
বহাৰ পৰা উঠি উঠি গৈছে নাজানো। ফেন খিনি গোটেই হেৰি কৰিছে ভয় খাইছে তাৰ পাছত হেৰি চুইচ। টো অফ কৰি দিছে এবাৰ চুইচ দিছে এবাৰ অফ কৰিছে অন কৰি দিয়াৰ লগে লগে ওপৰত পাখিখন লাগিছে।
আহ ইচৰাম কেনেকে পুহিছে মানুহ তেনেহলে।